হেল্ল' কি কৰি আছা?
নাই একো কৰা শুই আছো এনে। তুমি কি কৰি আছা? অ' খালো।
ভাত খাই পেলাই এনেই বহি আছোঁ।
উম কি দি ভাত খালা?
দাইল বনালোঁ তাৰপিছতে ডিম বনালোঁ, আলু পিটিকা কঁঠালৰ গুটি পিটিকা, আচাৰ গাজৰ আচাৰ, আমৰ আচাৰ তেনেকে খালোঁ। তুমি?
আমিও দালি, ভাজি, কণী আদিয়ে খালোঁ আউ।
অ'।
লগৰ কেইজনী কি কৰি আছে? হা!
লগৰ গিজনী আছে এনে শুই আছে। এতিয়ানো কি কৰিব আৰু!
মায়ে ফ'ন কৰা নাই?
ঘৰত ফ'ন নকৰিলোৱে আজি মানে গধূলি কৰিছিলো এ তিয়া কৰা নাই পাহৰিয়েই গ'লো। পাহৰিয়ে গ'লো অ' ফোন মৰিবলৈ।
নুশুৱা?
হা!
নুশুৱা নিকি আজি? টোপনি নোযোৱা নিকি?
যাম অলপ দেৰিকে, তুমি কেতিয়া শুবা?
মই শুম অলপ দেৰিকৈ এতিয়া টাইম হোৱা নাই মানে ভাত খালোঁ।
অঁ, ৰাতিপুৱা কেইটাত উঠা,
ৰাতিপুৱা চাৰে আঠটা মান বজাত উঠোঁ,
অঁ
নহয় মানে ক্লাছ দচটাৰ পা আছে! কালি ক্লাছৰ পা যামগৈ আৰু,
অঁ ঘৰত যাবাগৈ
উম তোমালোক নোযোৱা?
যাম, কালিয়ে যাওঁ নে পৰহিয়ে যাওঁ খেলি মেলি হৈ আছে মানে এতিয়া ঠিক হোৱাই নাই। কালিহে গ'ম পাম আৰু কালিয়ে যাওঁনে পৰহিয়ে যাওঁ।
অঁ
তুমিনো কালিয়ে যাবা।
অঁ' মই কালি যাম বুলি ভাবিছোঁ এতিয়া কি কৰোঁ নাজানো আৰু!
যাম চাগে কালিয়ে মই। পৰহি জেঠাইৰ ঘৰত যাম যে,
অঁ, যাবা নহলে!
অঁ ভাত কোনে বনালে?
ভাত লগৰ কেইজনীয়ে বনালে।
অঁ।
তোমাৰলোকৰ?
মোৰ লগৰকেইজনীয়ে বনালে মই, হেৰি কঁঠালৰ গোটিখিনি ভত্তা কৰি দিলোঁ মানে, কণীগিটা গুচাই দিলে এনেই দালি বনালে, ভাত বনালে। দাইল তেল তেল দি পেলায় বনালে, চ'ব তাহাঁতে কৰিলে আৰু।
একেলগে তো বনাব লাগিব লগে ভাগে চবে,
উম। একেলগে বনাইছোঁ।
অঁ
ৰাতিপুৱা কেইটা বজাত উঠা?
মোৰ আঠটা চাৰে আঠটা বাজি যায়ে। দেৰিয়ে হৈ যায় ৰাতি শুওঁতে দেৰি হয় যে
শুৱা কেইটাত?
শুওতে শুওতে বাৰটা এটাই বাজি যায়গৈ মোবাইল চাওঁতে চাওঁতে, তুমি কেইটাত শুৱা?
ময়ো সেই সিমান টাইমে হয়। অ' বেছি দেৰিলৈ সাৰ পায় নাথাকিবা!
অঁ সেইটো বা হয় এতিয়া যে এইটো নুশুই নুশুই এইটো অভ্যাস হৈ গ'লগৈ!
অঁ সেইটোৱে মোবাইল চাই থাকে অভ্যাস হৈ যায়গৈ যে।
অঁ
বা বা'ক ফোন কৰা নাই?
বা ক কৰাই নাই তাইও কৰা নাই, ময়ো কৰাই নাই খনেই।
অঁ
সেইদিনা কৰিছিলো ঘৰত ভাল।
অঁ।
তোমালোক ঘৰত ভাল?
অঁ ভাল।
অ' ভালেই ঘৰৰ ফালে এনেই
কি পোলাও বনাব জানা ন?
অঁ জানো।
কেনেকে বনোৱা নো অলপ কোৱাচোন।
তেলখিনি গৰম হ'ব দি পেলাই তাত পিঁয়াজখিনি কুটি ৰঙা হোৱাকে ভাজিব লাগিব। তাৰপিছত তেজপাত আদা নহৰু এনেকে দি আকৌ। এইয়া লং ইলাচি, দিয়ে যে ডালচেনি সেইবিলাক দিব লাগে খুন্দি দিলেও হয়, গোটাই দিলেও হয়। ইলাচি। দি পেলাই ভালকৈ লাগিবই লাগিব যেতি হেৰি, পিঁয়াজটো মানে ৰঙা হ'ব লাগিব আৰু তাৰপিছত, চাউলকেইটা পেলাই দি চাউলকেইটা অলপ ভাজিব লাগিব ৰঙা টাইপ হোৱালৈ,
অহ।
কে তেতিয়া পানীটো জোখ কৰি পেলাই দিলেই হল আউ হৈ যায়, এনেকেই থাক ডেক্সিত বনালে ওপৰত অঙঠা দিয়ে বাৰু।
অ আমাৰো দেক্সিত আমাৰ বনালে ওপৰত আঙঠা দিয়ে। ওপৰত ডেক্সি ঢাকনৰ ওপৰত বনালে। আঙঠা দিয়ে আৰু যদি কুকাৰত বনায় তেতিয়া আৰু চিটি দি দিলেই হয়।
অ চৌকাত বনালে বেছি সোৱাদ উঠে গেছতকৈ।
অ
মই ডেক্সিত বনাব নাজানো সেই কুকাৰত জানো আৰু।
মইয়ো কুকাৰতে জানো মানে তেতিয়া আন্তাজ পোৱা যায় পানীখিনি জোখত দি পেলাই চিটি দিলে অফ কৰিব পাৰে ডেক্সিত হলে অসু বিধা হয় টো মানে ভাতো বনাব নোৱাৰোঁ মানে ডেক্সিত কুকাৰত হ'লে পাৰোঁ কিন্তু কুকাৰৰ ভাত খাব নালাগে স্বাস্থ্যৰ কাৰণে বেয়া।
অ বেয়া এইটো ভাতত মাৰটো কাৰা নাযায় যে।
কিন্তু কি কৰিম এতিয়া হেনেকেয়ে বনাব লাগিব নবনালেও নহয়। উম!
এনে তুমি চব চব্জি আনি ৰান্ধিব জানা।
অ জানো মাংসও জানো মাছো জানো। ভাজি দালি চব জানো।
অ খাৰ টো বনাব জানা খাৰ তৰকাৰী।
অ খাৰো জানো বনাবৰ কাৰণে অমিতা খাৰ। বাঁহৰ গাজৰ সাৰ সেইটো জানো।
তোমি এনেই আচাৰ বনাই পাইছা নে।
অ পাইছোঁ।
কি কি আচাৰ বনাইছা।
আচাৰ জলকীয়া আচাৰ বনাইছোঁ গাজৰ আচাৰ বনাওঁ, তাৰপিছত তে হেৰি আম আচাৰ, বগৰী আচাৰ। এনেকে বনাও।
গাজ টেঙাটো বনোৱা।
অ বনাওঁ।
মই বগৰীটোৱে আমটোৱে জানো। এনেই গাাজ টেঙাটো নাজানো বাৰু, জলকীয়াটো কৰি পোৱা নাই এতিয়ালৈকে। জলফাৰীটো জানো বনাব।
অ আৰু বগৰীৰ যে গুৰি কৰে। সেইটোও ভাল লাগে ন গুৰি পেলাই মিক্সিত ৰুই কৰিলে।
এইটো মিঠা কৰিলেও ভাল লাগে জ্বলা কৰিলেও ভাল লাগে সেইটো।
উম। মই ক পোলাওটো ইমান নাজানো পায়স বনাব জানো খীৰ
অ। সেইটো মই খিৰটো এদিন ঘৰত বনাইছিলোঁ। অলপ অলপ পাৰো বনাব।
খীৰ, হালোৱা এইখিনি মানে জানো।
মই হালোৱাটো বনোৱা নাই বাৰু মানে পায়সটো বনাইছো আৰু।
অহ। অ হালোৱাও বনাব জানো।
অহ।
চেৱৈ বনাব জানো, চেৱৈ খাই ভাল পোৱা নে বেয়া পোৱা?
ভাল পাও এইটো। চেৱৈটো ময়ো বনাব জানো বাৰু গাখীৰ লগত দি এইটো বেছি ভাল লাগে।
উম গাখীৰ দি বনাওঁ।
ঘৰত চেৱৈ বনোৱাটো আৰু কিনাটো বহুত মই আকৌ কিনাতো ভাল পাওঁ ঘৰতো ইমান ভাল নাপাও ঘৰতো মানে অলপ মোটা মোটাা হয় যে
অ আমাৰ এই কিনি আনি পেলাই ঘৰতে তেতিয়া বনাওঁ আৰু।
আমাৰ আকৌ জেঠাই সতে আকৌ ঘৰতে কাটে সেইটোৱে মই ইমান ভাল নাপাওঁ। কিনাটো ভাল লাগে খাই।
টেমা এটাও আছে যে টেমাত বেচে টো সেইটো ভাল লাগে সেইটো খাওঁ।
চুটি চুটি কে আৰু পেকেটতো পায়।
আৰু এটা পেকেট আছে আকৌ পাতল গাখীৰ দি পেলাই খাব পাৰে যে পগাই পেলাই।
অহ ভাল লাগে খাই।
উম আমাৰ আকৌ ঈদৰ দিনাখন বনাই।
অহ আমাৰ ঈদৰ দিনা নবনাই আমাৰ ঈদৰ দিনা পিঠা বনাই তেল পিঠা যে
অ আমাৰ ইদৰ দিনাখন তেল পিঠা বনালে কেতিয়াবা বনাই নহ'লে চৱৈ বনাই। তেতিয়া চেৱৈ খাই পেলাই নমাজ পঢ়ি আহি ফজল পজৰ নামাজ পঢ়ি আহি পেলাই চেৱৈ দিয়ে চাহ খায় চেৱৈ খায়। তাৰপিছত তেতিয়া নামাজ পঢ়িবৰ কাৰণে যায়গৈ পোলাও চোলাও তে এয়া বনাই থৈ দিয়ে আমাৰ আহি পেলাই
ঈদত কি কি নেস্তা বনাই?
ইদত নিমকি বনাই কাটাকলি ডাঙৰ নিমকি সৰু নিমকি। হেল্ল'।
হেল্ল'।
হেল্ল'।
ঈদত কি কি নেস্তা বনায় তোমালোকৰ?
হ'ব দিয়া নহ'লে তোমাক পিছত ফোন কৰিম, হেল্ল'। হ'ব দিয়া নহ'লে তোমাক পিছত ফোন কৰিম। অহ।
ৰাখা।